অ বান্ধু কি কৰিছা কি কৰিছো
এ আছো দে আছো দে কি কৰিবি আৰু সেনে আছো গৰমত ভাল লাগি থকা নাই বৰষুণ দিব চাগে অলপ পিছত বৰষুণ যে তিতি তিতি গা ধোম আৰু
অ
উম বাকী ক ইমান দিনৰ মূৰত ফোন কৰিলি যে
এ ময়ো মানে তেনেকে সময়ে নাপাও আৰু আজি তাতে দেওবাৰে না আজি মানে অলপ মানে পৰিষ্কাৰ মানে অলপ মানে অলপ মানে নিজৰ খোঠালিটোকে অলপ মানে চাফা তাফা কৰিলো মানে অলপ এই তাকে পৰিষ্কাৰ পৰি মানে পৰিষ্কাৰ কৰি ৰাখিবলৈ বিচাৰ খাই আছো আৰু মানে বহুত লেতেৰা পেতেৰা হৈ আৱৰ্জনাবোৰ মানে দম খাই আছিলে, এইবোৰকে অলপ ছাফা কৰিলো মানে।
হয় দে হয় দে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ জীৱনৰ মানে বহুত ডাঙৰ এটা অংগ। আমি যিমান বেছি পৰিস্কাৰ হৈ থা কিম যিমান বেছি আমি পৰিপাটিকে নিজৰ ৰুমটো ৰাখিম নিজৰ পৰিৱেশতটো যিমান বেছি আমি পৰিষ্কাৰ পৰিচ্ছন্ন আহ পৰিষ্কাৰ পৰিপাতিৰে আমি ভৰপূৰ ৰাখিম সিমানে আমাৰ জীৱনত মানে আমি আগুৱাই যাব পাৰিম বুলি ভাবো মই।
ঠিকেই ঠিকেই তাকে ভাবিলো আহ আজি অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে কথা পাতিম নেকি!
হয় হয় পাৰি পাৰি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব মানে সেইটো যিমানেই মানে কোৱা যায় সেইটো কম নহয়েই মানে হ কৈ মানে শেষ কৰিব নোৱাৰি তথাপিও আমি কিবা এটা আলোচনা কৰিলে দুয়োজনে বস্তুবোৰ শিকিব পাৰিম দেচোন।
ঠিকে ঠিকে দেই সঁচাকয় কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্যকৰ জীৱনৰ মূল আধাৰ। যদি আমি ঘ। ঘৰ বিদ্যালয় আৰু চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ ৰাখো তেন্তে আমি বহু ৰোগৰ পৰা বাচিব পাৰো।
হয় হয় হয় নিশ্চয় নিশ্চয় এইটো হয় বাৰু আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ জীৱনৰ এনেকুৱা এটা অংশ যিটোোক বাদ দি আমি কেতিয়াও চলিব নোৱাৰি যিটো বাদ দি কেতিয়াও চলিব নোৱাৰি আৰু যিটো বাদ দিয় আমাৰ মানসিক স্থিতিও ভাল হৈ নাথাকে মই ভাবো যে আমি নিজৰ পৰিৱেশ। যদি আমি পৰিষ্কাৰ কৰি ৰাখো তেতিয়া আমি সেই পৰিৱেশত থাকি আমাৰ ভাল লাগিব আৰু পৰিৱেশত থাকি ভাল লাগিলে আমাৰ মনটো ভাল হৈ থাকিব আৰু মনটো ভাল হৈ থাকিলে আমি যিকোনো কামতে আমি মনোযোগ দিব পাৰিম নহয় জানো।
ঠিক ঠিক একদম ঠিক কথা কৈছ আৰু মানে অপৰিষ্কাৰ ঠাইত মাখি মহ বিভিন্ন জীবা - জীৱাণু। বোৰ আছে এইবোৰ জন্মে আৰু। সেইবোৰে মানে আমাৰ অ শৰীৰত ডেংগু, মেলেৰিয়া, ডায়ৰিয়া আদি ৰোগ বপাব পাৰে মই ভাবো সেইবাবে আমি মানে। প্ৰতিদিনে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিব লাগে আৰু কেৱল ঘৰে নহয় আমি নিজৰ শৰীৰো পৰিষ্কাৰ কৰি ৰাখিব লাগে নিয়মিত গা ধোৱা কৰিব লাগে দাঁত মজা কৰিব লাগে আৰু হাত ধোৱা এইবোৰ। অতিপ্ৰয়োজনীয় বিশেষিকৈ খোৱাৰ আগত। আৰু শৌচালয় ব্যৱহাৰ পিছত মানে চাবনেৰে হাত। ধুবই লাগে।
হয় হয় হয় হয় হয় একদম একদম ঠিক একদম ঠিক আচলতে চাবোনেৰে হাত ধোৱা হৈ গ'ল তাৰপিছত আমি ভালকে গা ধোৱাা হৈ গল আমাৰ কোঠালিো আমি পৰিষ্কাৰ আমি পৰিপূৰ্ণতাৰে আমি ৰখাো হৈ গ'ল তাৰপিছত আমি নিজৰ বাতাবৰণটো পৰিসকাৰ ৰখা হৈ গল বা যিকোনো ধৰণৰ আমাৰ। আহ যিকোনো ধৰণৰ বস্তুৱে নহওক আমি পৰিষ্কাৰ কৰি ৰখাটোৱে আমাৰ আচলতে মূল লক্ষ্য হব লাগে কিয়নো এই পৰিষ্কাৰৰ ফলতেই আমি বহুতো ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি নিজকে নিৰ্বিকাৰ ৰাখিব পাৰো।
হয় দেই ঠিক কথা আৰু তাৰোপৰি মই ভাবো আহ বিদ্যালয় বা মহাবিদ্যালয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সচেতন সচেতনতা গঢ়ি তোলাটো অতিকৈ জৰুৰী কিয়নো ছাত্ৰ ছাত্ৰীসকলে উ মানে তে পৰি পৰিষ্কাৰ পৰি্ছন্নতা। বিষয় শিকিলে তেওঁ তেওঁলোকে আহ যদি পৰিষ্কাৰ পৰি্ছন্নতাৰ বিষয় শিকে তেতিয়া তেওঁলোকে গম পাব যে আহ পৰিষ্কাৰ পৰিচ্ছন্নকে থকাটো কিমান আমাৰ বাবে জৰুৰী তাৰোপৰি আহ বিদ্যালয়ত আহ তাৰোপ মানে মই ভাবো। যে উম ছাত্ৰ ছাত্ৰীসকলে নিজৰ শ্ৰেণী কথাবোৰো পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু আৰু আমি পৰিষ্কাৰ পৰি্ছন্নতাৰ কথা কবলৈ গলে মই ভাবো আমাৰ ভাৰতৰ কথাই কওঁ আমি এতিয়া এতিয়া ওলাই যোৱাৰ লগে লগে দেখা পাও যে ৰা--। স্তাই ঘতে মানে হেৰি প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ পলিথিন বা চ চিপছৰ পেকেট এনেকে এইবিলাক বহুত বস্তু পৰি থাকে ত' মই ভাবো এইবোৰ যিহেতু চৰকাৰে আজিকালি জেগাই জেগাই ডাষ্টবিনৰ ব্যৱস্থা। কৰিছে কিন্তু বহু মানুহে বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে ডাষ্টবিনত বস্তুবোৰ নেপেলাই কিন্তু ৰাস্তাই ঘাটেই তেওঁলোকে বস্তুবোৰ পেলাই থৈ যায় আৰু ওলাই গলে দেখা পাব যে নলা নৰ্দমা যিবোৰ আছে সেই নলা নৰ্দমা বিলাকতো। মানে বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পৰা আদি কৰি আদি কৰি যিমান মানে পেলনীয়া সামগ্ৰী আছে ন চব নলা নৰ্দমা বিলাকতে পেলাই মানে নলা নৰ্দমাৰ পৰা আদি কৰি নৰ্থ নৰ্থ ইষ্ট যিবোৰ আছে চব মানে লেতেৰা হৈ গৈছে মানে সেই ন নলা নৰ্দমাবোৰ দেখিলেতো এনেকুৱা মানে মানে। গেলা পচাৰ গোন্ধ ওলাই তাতে মানে গোটেই আহ গোতেই মানে পানীবোৰ কলা হৈ থাকে মানে ইমানে লেতেৰা হৈ যে পানীবোৰ কলা হৈ যায় মই ভাবো সেই সেইবোৰ মানে আমি এ ঠিক কৰা উচিত মানে মই যিহেতু উন্নত দেশ যিবোৰ আছে জাপান। জাপানৰো নলা নৰ্দমা বিলাকতো মাছ মাছবোৰে মাছবোৰে মাছবোৰ থাকে তাতে মানে তাতে মাছে বিচলন কৰে তাতে পানীবোৰ ইমানে চাফা যে আমি নিজৰ মানে মুখৰ চেহেৰাটো তাতে দেখা পাওঁ কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত যদি ক'ব যাওঁ আমাৰ ভাৰতৰ নলা নৰ্দমোৰ কিন্তু। তেনে সিমানেই লেতেৰা যিমানে জাপানত চাফা সিমানেই ভাৰতত সিমানেই লেতেৰা কাৰণ মই। অ দেখিছো যে, । হয় মই দেখিছো বহু মানে আহ ব নলা নৰ্দমাবোৰ মানে গোটেই সেই মানুহবোৰে নিজৰ যিবোৰ ঘৰৰ পেলনীয়া সামগ্ৰী আছে চব নলা নৰ্দমাতে। পেলাই নদ নদীত পেলাই আৰু এইবোৰ নদ নদী গৈ পেলাই ডাঙৰ ডাঙৰ যিবোৰ নদ নদী আছে সেইবোৰত মানে যোগ হয় ত' সেইবোৰৰ পানীও মানে বেয়া কৰে তাৰ ফলত তাতে থকা যিবোৰ জীৱ জীৱ জন্তু থাকে সেইবোৰৰ ক্ষতি ক্ষতি হয় সেইবোৰৰ ক্ষতি হয় দেচোন আৰু। মান তাকেই আৰু। তাকে তুমি কি ভাবা যে আমি। টো কি কি মানে হেৰি আহ সাৱানতা অৱলম্বন কৰিব পাৰে এইবোৰ।
নিশ্চয় নিশ্চয় আমি এতিয়া এতিয়া ইতিমধ্যে তই যেনেকে কৈ যে বিভিন্ন দেশৰ আহ বিভিন্ন বাহিৰা দেশসমূহৰ যেনেকে জাপানেই হওক বা ফ্ৰান্সে হওক বা ইটালী হওকদৰে তেওঁলোকে নিজৰ আহ দেশখনৰ পৰিষ্কাৰ পৰি্ছন্নতাৰ ওপৰত যিদৰে তেওঁলোকক গুৰুত্ব দিয়ে সেইবোৰ সচ--। তাকে শলাগ লবলীয়া আমাৰ তেখে তেওঁলোকৰ পৰা বহুতো বস্তু শিকিবলগীয়া আছে আৰু লগতে মই ভাবো যে বয় এটা এনেকুৱা ধৰ এনেকুৱা এটা আহ ভাগ যিটো ভাগক বাদ কেতিয়াও মানে সমহাজখন আগবাঢ়ি যাব নোৱাৰে আহ আৰু বিশেষকে। তই যেনেকে ক'লি যে আজিকালি বৰ্তমানৰ স্কুলে হওক বা বিভিন্ন ধৰণৰ সংগঠনসমূহে হওক সজাগতা সৃষ্টি কৰাটো উচিত এইটো মই ভাবো যে একদম এশ শতাংশ সঠিক কিয়নো স্কুলেই হওক সমাজৰ বিভিন্ন। ধৰণৰ সংগথনে হওক। সমতৰ যিসকল সচেতন নাগৰিক। সচেতন নাগৰিক সকলে সমাজত সচেতনতা বৃদ্ধি কৰা উচিত পৰিষ্কাৰ পৰি্ছন্নছন্নতাৰ বিষয়ে অখন ৰাইজক জনোৱাাতো উচিত ছাত্ৰ ছাত্ৰী জনোৱাতো উচিত আৰু বিশেষকে যি নৱপ্ৰজন্ম নৱপ্ৰজন্মৰ ওপৰত তেওঁলোকে বিশেষকে ধ্যান দিয়াাতটো উচিত কিয়নো মই ভাবো যে বৰ্তমান নৱ--। প্ৰজন্মাই যি ধৰণৰ তেওঁলোকে আহাৰ বোৰ সেৱন কৰে যি ধৰণৰ পানী তেওঁলোকে সেৱন কৰে সেই পানী পৰিষ্কাৰ পৰি্ছন্নতাৰ মাজেৰে তেওঁলোকে সেৱন কৰি আছে নাই আহাৰসমূহ পৰিষ্কাৰ পৰি্ছন্নতাৰ মাজেৰে তেওঁলোকে সেৱন কৰি আছে নাই বিভিন্ন ধৰণৰ্ হওক বিভিন্ন ধৰণৰ যি বস্তু। তেওঁলোকৰ আঁহ তেওঁলোকৰ খেলা- ধূলা কৰা বস্তু য়ে হওঁক বা' তেওঁলোকে য'ত খেলা- ধূলা কৰে। বা' যি ধৰণৰ কাপোৰ- কানিবোৰ তেওঁলোকে পিন্ধাই তেওঁলোকে, তেওঁলোকৰ নিজৰ বস্তুবোৰ পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ মাজেৰে লৈ যাব পাইছে নে নাই, সেইটোৰ ওপৰত বহুত বেছি ধ্যান দিয়া উচিত। কাৰণ আহিব লগিয়া নব-। প্ৰজন্মই হৈছে আমাৰ ভৱিষ্যত প্ৰজন্ম। এতিয়া আমি আমাৰ যি বৰ্তমানৰ প্ৰজন্ম, সেই বৰ্তমান প্ৰজন্মই সজাগ হোৱাটো উচিত। কিন্তু মই ভাবো যে তাৰ লগতে নব-প্ৰজন্মই বেছিকৈ সজাগ হোৱাটো উচিত। আৰু নব-প্ৰজন্মক শিক্ষা দিলে আঁহ বৰ- বিশেষকে মানে, আমি নিজৰ এইটো দিশত আগবঢ়িব পাৰিম। গতিকে- বিশেষকে সাৱধানতা অৱলম্বন কৰিবলগীয়া আমাৰ এইটোয়ে যে আমি নবপ্ৰজন্মক যাতে শিক্ষা দিওঁ। আৰু লগতে আমাৰ যি পৰিৱেশ, পৰিৱেশত আমি যাতে ধ্যান দিওঁ। আৰু যি আমাৰ প্লাষ্টিক সকল, আৱৰ্জনাসকল, আৱৰ্জনাবোৰ যাতে আমি নিৰ্ধাৰিত এটা নিৰ্দিষ্ট স্থানতে আমি পেলাওঁ। আৰু সেই পেলোৱাৰ পিছত-। যেনেকে যিবোৰ প্লাষ্টিকৰ আৱৰ্জনা হৈ গ'লে।সেই প্লাষ্টিকৰ আৱৰ্জনাবোৰ আমি এটা আঁহ ধুনীয়াকে আমি যাতে এটা সুচাৰুৰূপে যাতে, সেই প্লাষ্টিকৰ আৱৰ্জনাবোৰ যাতে, নদীয়ে, খালে, বিলে যাতে, একো যাতে কৰিব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। আৰু আঁহ তাৰ পিছতো আমি বিভিন্ন-। ধৰণৰ বস্তু আছে। যিবোৰ আৱৰ্জনা আমি তেনেকে মুকলিভাৱে পেলাব নালাগে। কেতিয়াও মাটি'ত গাত খান্দি, গাত খান্দি আঁহ পুতি থব লাগে। তেনেকুৱা ধৰণৰ ব্যৱস্থা আমি নিজৰ হাতত ল'ব পাৰো। যাতে আমাৰ পৰিৱেশটো পৰিষ্কাৰ হৈ থাকে, আৰু পৰিৱেশ পৰিষ্কাৰ হৈ থাকিলে মই ভাবো যে' লাহে, লাহে মানুহৰ-। সেয়ে সজাগতা টো বৃদ্ধি হব।
হয়, হয়। তাৰো ওপৰি আমি প্লাষ্টিকৰ ব্যৱহাৰ টো একেবাৰে ক'ম কৰিব লাগে। তাৰমানে প্লাষ্টিকৰ ই' পৰিৱেশ, পৰিৱেশৰ বাবে একেবাৰে ক্ষতিকাৰক। যিহেতু প্লাষ্টিক মানে সহজে হেৰি কৰিব নোৱাৰো। আমি আঁহ সহজে তাক মানে দহন কৰিব নোৱাৰো, গতিকে প্লাষ্টিকৰ ব্যৱহাৰ আমি- আমি পুনৰ ব্যৱহাৰ যোগ্য সামগ্ৰীবোৰ ব্যৱহাৰ কৰা উচিত। আৰু তাৰোপৰি আমি গছ-গছনি ৰোপন কৰিব লাগে, গছ- গছনি ৰোপন কৰিলেও পৰিৱেশ সুন্দৰ আৰু পৰিষ্কাৰ হয়। কিন্তু আজিকালি, আজিকালি দেখিবলৈ পাই থাকো যে' মানুহে চৰকাৰে উন্নয়নৰ নামত মানে বহুতো গছ-গছনি কাটে। এতিয়া গুৱাহাটীতে দিপৰ বিল খনৰ গোটেই গছ-গছনিবোৰ কাটি পেলাইছে। ত' মই ভাবো এইবোৰ মানে গছ-গছনি কাটিলে মানে, মানে এইবোৰ গছ- গছনি কাটিলে পৰিৱেশৰো ক্ষতি হয়। তাৰ প্ৰতি মানে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বজাই ৰাখিব নোৱাৰো, মানে যিহেতু সেউজীয়া। পৰিৱেশে বায়ুও বিশুদ্ধ ৰাখে, হয়নে নাই? আৰু এইখিনি মানে আমি- গছ-গছনি আমি যদি চাৰিডাল কাটো। তেতিয়া হ'লে আমি ছাৰিডাল গছ-গছনি মোৰ মতে ৰুব লাগে।
আঁহ নিশ্চয়, নিশ্চয় ঠিকে কৈছে। আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ ফলত আমি নিজৰ জীৱনত আগবাঢ়ি যাব পাৰো। যথেষ্ট দিনে আৰু এতিয়া পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ লাভা-লাভৰ কথা বিশেষকৈ কব গ'লে, মই ক'ব বিচাৰিম। যে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে আমাৰ স্বাস্থ্যটো ভালে থাকে, স্বাস্থ্য ভালে থাকে। অৰ্থাৎ- পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ- উন্নত পৰিছ তিতিলৈ- পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ মাজতো আমি থাকিলে, আমাৰ বেমাৰ- আজাৰ কম হয়, জিবাণু, বেক্টেৰিয়া নাথাকে। তাৰপিছত আপোনাৰ যিবোৰ আঁহ ধৰি লোৱা, আঁহ যিবোৰ বেমাৰ- আজাৰ যেনেকে 'ডেংগু' হওঁক, মেলেৰিয়া হওঁক, টাইফাইড হওঁক, টাইফাইড হৈ গ'ল। এইবোৰ লেতেৰা- ফলত হয়। গতিকে এইবোৰ বেমাৰ- আজাৰ'ৰ পৰা আমি- আঁহ আমি আঁতৰাই ৰাখিব পাৰিম, আঁতৰাই ৰাখিব পাৰিম। লগতে আমাৰ পৰিষ্কাৰ থাকিলে আমাৰ মন ভাল লাগে, সামাজিক সন্মান বাঢ়ে। কিয়নো পৰিষ্কাৰ- পৰিচ্ছন্নতা হৈছে মানুহৰ এটা পৰিচয়। আমি যদি কোনোবা মানুহে দেখিছে যে আমি পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ মাজেৰে আছো। তেওঁলোকৰ প্ৰতি আঁহ তেওঁলোকৰ মনত আমাৰ প্ৰতি যি- ভাৱ, সেই ভাৱটো আঁহ এটা ভাৱৰ, সেই ভাৱৰ উন্নতি হওঁক আৰু লগতে পৰিৱেশো সুন্দৰ হয়। পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ মাজৰে থাকিলে, আৰু আমাৰ যি পৰিষ্কাৰ- পৰি্ছন্নতাৰ মাজেৰে থাকিলে।আমাৰ সমাজখন যি এটা সুচাৰু ৰূপে আমি পৰিচালি'ত কৰিব পাৰি। সমাজখনক এটা ধুনীয়া ৰূপ- পে পাৰি। ফলস্বৰূপে এই সমাজখনে আমাক বহু বস্তু আগবঢ়ায়-
হয়, হয় একদম সঁচা কথা। তাৰপৰি মই ভাবো এইটোয়েই যে' আমি, আমি যদি কেতিয়াবা কিবা কাম কৰিবলৈ লওঁ, পঢ়িবলৈ লওঁ, আমি যদি আঁহ আমি যদি, টেবুলত যদি আমাৰ আৱৰ্জনাবোৰ ভৰি থাকে। তেতিয়া আমাৰ মানে, আমি হয়তো ভালকে পঢ়িব আয়ত্ব কৰিব নোৱাৰিব পাৰো। কিন্তু- যদি আমি ভালকৈ চাফা কৰি লওঁ, আমাৰ গোটেই ওচৰৰ, ওচৰে-পাজৰে বস্তু খিনি আমি চাফা কৰি লওঁ। মানে টেবুলটো যদি ভালকে চাফা কৰো তেতিয়া হলে আমি ভালকে পঢ়াত টো মন নবহে। আমাৰ আমি ভালকে আয়ত্ব কৰিব পাৰো। ত' এইবোৰ সকলো মানে উম' কৰিব পাৰো আৰু, তাৰমানে আৰু মন টো সতেজ থাকে। যিহেতু কলে মন টো সতেজ থাকে, হেৰি কৰিলে পৰিষ্কাৰ- পৰিচ্ছন্নতা বজাই ৰাখিলে মন- চন সতেজ থাকে। স্বাস্থ্যটো ভালে থাকে। তাৰ উপৰি আমাৰ মানসিক যোন টো মানে আঁহ হেৰি স্থিতি সেইটোও মানে ভালে থাকে। মই ভাবো ই' আমাক বহুতো সহায়- কৰে আৰু। সেইকাৰণে আমি জীৱনত আঁহ পৰিষ্কাৰ- পৰি্ছন্নতা বজাই ৰখাতটো উচিত। বাকী পৰিষ্কাৰ, পৰিৱেশ হৈ থাকিলেহে সুস্থ জীৱন থাকিব আৰু। বাকী ঠিকে আছে। আজি আলোচনা- মোৰত কৰি অতি ভাল লাগিল। পিছলৈ- আৰু, হয়। আৰু বেলেগ কথাত- পিছত এনেকুৱা কথা পাতিম বাৰু। ঠিক আছে। থৈছো। অঁ, অঁ।